তুমি।
ময়ো এনেই আছোঁ। ভাত খালা?
নাই নাই বনোৱাই নাই। তুমি খালা?
নাই নাই আমিও খোৱা নাই আমাৰো বনোৱাই নাই অলপ দেৰিকৈ বনাব। খবৰ কেনেকুৱা?
খবৰ ভালেই দিয়া, তোমাৰ খবৰ খাতি?
মোৰো খবৰ বাৰু ঠিকেই আছে।
অ', তোমাক নেদেখা হলো যে, ক'ত আছিলানো মানুহজনী?
মোৰ ঘৰতে আছিলোঁ বাৰু এনেই ক'লেকো যোৱা হোৱা নাই তুমি চাগৈ এইফালে অহা নাই সেইটো কাৰণে। কাৰণে দেখা নাই বহুত দিন লগ হোৱা নাই বাৰু সেইটো কাৰণে লগ পোৱা নাই স কাৰণে দেখা নাই চাগৈ।
অ' মই যোৱা নাই সেইটোোৱে মই যোৱা নাই ন মই তুমি। কোনো কাৰ নে মইছো তুমি ঘৰত নাই চাগৈ মামাহঁতৰ ঘৰলৈ ওলা নেকি সেইণে মই যোৱাও নাই।
নাই নাই যোৱা নাই বাৰু। তুমি গৈছিলা নেকি মামাহতৰ ঘৰলৈ তুমি গৈছিলা নেকি মামাহত।
নাই নাই মই ঘৰততে তুমি ফোন চোন কৰা নাই ন এইকাৰণে মই কতো ওলাই যোৱা নাই মই তুমিও চাগ কব। গ'লা নেকি, নহ'লে মামাহতৰ ঘৰ গ'লা নেকি! সেইকাৰণে মানে মোক সেইফালে যোৱা হোৱাই নাই।
নাই বাৰু যোৱা নাই। মানে তোমাক কথা এটাৰ কাৰণে ফোন কৰা হ'ল মই।
অ', কোৱা।
মানে মই ভাবিছিলোঁ আমাৰ এনেকে কাপোৰ বোৱা কাপোৰ অলপ এনেকে আছিলে আমাৰ ঘৰতে বৈ থকা হয়। আমি বৈ থকা হয় মাহতেও বৈ থকা হয়, সেইটো কাৰণে কাপোৰৰ বিজনেছ কৰো বুলি ভাবিছিলো, কেনেকুৱ হ'ব বাৰু? বাৰু।
অহ, ভাল হ'ব।
কাপোৰৰ বিজনেছ আজো, ভ, আজিকালিতো ভাল চলে ন?
কিহ কি পাব মানে কেনেকুৱা কাপোৰ? চাদৰ মেখেলা?
চাদৰ মেখেলা, বোৱা চাদৰ মেখেলা আজিকালি ভাল চলে ন? তাৰপৰা তোমাৰ চলি থাকে তোমাৰ ধৰা লওঁ বুলি ক'লে এনেকে ধৰা অনলাইন বিজনেছো কৰিব পাৰোঁ তুমি মই মিলি পেলাই যদি আমি কৰিব বিচাৰোঁ অনলাইন বিজনেছটো বা চাদৰ মেখেলা ঘৰতে তৈয়াৰ কৰিলো টয়াৰ কৰি পেলাই আকৌ আমি দিব বিচাৰোঁ তেনেকে বিজনেছ কৰিব বিচাৰিলে আমিতো কৰিব পাৰোঁ।
পাৰি পাৰি। বাৰু। হেৰি এনে তুমি কিহৰ হয় মানে অসমীয়া নে?
অসমীয়া।
অ', মানে অসমীয়া চাদৰ মেখেলা আৰু কেনে কি কি?
অসমীয়া চাদৰ মেখেল, অসমীয়া চাদৰ মেখেলা বোৱা চাদৰ মেখেলা বিলাক আজালি কালি ওলাইছে ন? ভাল ভাল, ভাল ভাল চাদৰ মেখেলাবিলাক ওলাইছে যে। সেইবিলাক তেনে তেনেকে ধৰ আমি লৈ ল'লো, লৈ লোৱাৰ পাছত আমি অনলাইন বিজনেছো কৰিব পাৰো আজিকালি অনলাইন বিজনেচো যায় বা গাঁৱতো আমি তেনেকুৱা চোৱাৰ পাছৰে আমি তেনেকৈ বিক্ৰী কৰিব পাৰোঁ।
পাৰি এনে হেৰি মিচিং চেতও তুমি হেৰি কৰিব পাৰা।
চলিছে যে।
থাকিও এইটো কাম কামটো কৰিব পাৰি।
কৰিব পাৰি। আজিকালিটো এনেই তেনেকে বহি থাকিও তেনেক ভালো নালাগে এনেই বহি থাকি কি কৰিবা। যদি পা, যদি পাৰো আমি তেনেকে কাপোৰৰ বিজনেচটোকে কৰিব পাৰো, নহলে বেলেগ তেনেকুৱা বিজনেছো কৰিব পৰা যায় কিন্তু কাপোৰৰ বিজনেছো আজিকালি মানে যেনেকৈ ছোৱালী বোৱাৰী হওক কাপোৰ বুলি ক'লে ভাল পায়
সেইটোৱে, সেইটোৱে।
তোক মানে ভাবিছিলো কাপোৰৰ বিজনেছ আমি কৰোঁ বুলি ভাবিছিলো, মই ভাবিলোঁ তোমাকো কওঁ তোক তুমিও যদি পাৰা আমি দুইজনীয়ে ইনভেষ্ট কৰিলোঁ পইচা অলপ কৰি পেলাই আমি দুইজনীয়ে মিলি পেলাই। তেনেকৈ কৰিব বিচাৰিছিলোঁ তুমি পাৰিবা নেকি কি ভাবিছিলা নে কৰিব তেনেকৈ পাৰিবা নেকি। বাৰু।
পাৰিম পাৰিম সেইটো বাৰু হ'ব তুমি এনে কেনেকুৱা অকল অসমীয়াই বেছি বানে মিচিং বেছিবানে। কি কি বেছি।
মিচিঙো আনিব পাৰি কাপোৰ বুলি ক'লেতো তোমাৰ। যদিও আমি মিচিং চেটটো বৈ বৈ থকা হয় আমাৰ তাঁততো মিচিং চেটো লগাই। বা তোমাৰ অসমীয়া যোনবিলাক বোৱা চেট লগাই বোৱা চেটবিলাক বয়। সেইবিলাকো তোমাৰ দিব পৰা যায়।
এটা কাম কৰো হা আমি।
কি কৰিম বুলি ভাবিছা?
অনলাইন দিওঁ আহা, মানে আমি অনলাইনত এনেকে এটা একাউণ্ট খুলিম খুলি পেলাই এনেকে মানে পুৰা পাব আতি কালি দি দিম তাৰপিছত মানে আমাক অৰ্ডাৰ আহিব ন? তোমাৰ যেনেকে বড়ো কাপোৰ বোৱা। বা মিচিং অসমীয়া যি তেনেকুৱা নহক আমি সেয়া বম, মানে এইবিলাক তোমাৰ, তুমিতো জানাই নাই ন মইতো নাজানো সেইবিলাক কৰিবলৈ। তুমি কৰিবা। তাৰ পিছত এইবিলাক কৈ মেলি তাৰপিছত আমি অনলাইন অৰ্ডাৰ দি দিম কি কোৱা।
তেনেকৈ বেয়া নহয় তুমি অনলাইন অনলাইনত তুমি দিলা তাৰ লগতে। তুমি এনেকে আমি কাষ্টমাৰ যদি ঘৰতো পালোঁ তেনেকেও দিলোঁ অনলাইনতো আজিকালি পুৰা তোমাৰ। আহি যায় বেছিয়ে হেৰি হৈ যায় তেনেকৈ আৰু তুমি কাষ্টমাৰ পালে মোক দি দিলা মই ধৰা আমাৰ ঘৰতে। যোনখিনি হয় তোমাক দি দিলোঁ তাৰপৰা তুমি ধৰ কাষ্টমাৰ লগাই পেলাই তুমি দি দিলা তেনেকে আমাৰ। আৰু বিক্ৰী কৰি থাকিলে আমাৰ ভালেই চলিব আজিকালিতো ভাল চলে কাপোৰৰ বিজনেছ।
সেইটো সেইটো কাপোৰৰ বিজনেছটো বহুত চলে আৰু বহুত প্ৰফিটো আছে কাপোৰৰ বিজনেছত পইচা বহুত পায়।
আজি বিক্ৰী হ'লে ভাল চলে আজিকালিতো মিচিং চেটত বহুত দাম হয় নহ।
অহ তোমাৰ তিনি হাজাৰ চাৰি হাজাৰ মান পৰে মিচিং চেট এযোৰত।
ভাল তোমাৰ হেভি ফুলৰ ল'লেতো।
বহুত পৰিব পাঁচ হাজাৰ অ তোমাৰ বাইশ হাজাৰ তেনেকুৱা মানত কাৰণ ভাল এটা যেতিয়া তুমি। সূতাটো ইউচ কৰিবা ভাল এটা মানে যদি গুডি সুডি ইউচ। কৰা সূতা চূতা তেতিয়া বহুত দাম হয় সেইটোত।
দাম আৰু তোমাৰ হেভি ফুল থাকে। থাকিব নহ হেভি ফুলতো যদি কম ফুলৰ হয় তোমাৰ তেতিয়া অলপ দামটো কমি যাব। যেতিয়া তোমাৰ হেভি ফুল হ'ব হেভি ফুল হ'লে তোমাৰ অলপ দামটো বেছি বাঢ়ি যাব।
সেইটোৱে সেইটোৱে আমি চব দাম চাম লিখি দিম।
তুমি দামটো অনলাইন বিজনেছ কৰিলে দামটো তুমি পতকতে লিখিব নোৱাৰিবা কিন্তু অনলাইন। তুমি আমি কাপোৰখিনি ধৰা আমি তুমি যদি পিন্ধি পেলাই দেখুৱালা বা মইও পিন্ধি পেলাই। অনলাইনত আমি ভিডিঅ' কৰি দেখুৱালোঁ।
তেতিয়া আমাৰ অনলাইনত আমাৰ বহুত। বুকিং কৰিব পাৰিব অনলাইনতে তেনেকৈ আমাৰ ল'ব পাৰিব কাপোৰখিনি।
কিহত দিবা ফেচবুকত নে ইনষ্টাত আজিকালিতো বাৰু ইনষ্টাত বেছি থাকে দেই মানুহ। হ'ব আমি এটা কাম কৰোঁ দুটাতে দিওঁ কি কয় ইনষ্টা আৰু তোমাৰ হয় ফেচবুক। বুক।
পাৰি।
আৰু এনেকে অ, আৰু এনেকে যদি আমি। কৰোঁ এনে আমাৰ ওচৰ পাছৰৰ মানুহে গম পাবই আৰু তেতিয়া। এতিয়াও কিনিবলৈ আহিবই বহুতে তেতিয়া এনেকে গম পাই। তাৰমানে আৰু মানুহতে গ'ম পাই যাব যে আমি এনেকে কাপোৰৰ বিজনেচ কৰিছোঁ। তেতিয়া আৰু মানুহ আহিব মানে আমি প্ৰথম লাহে লাহেকৈ। মানে কৰি কৰি কৰি কৰি তাৰপিছত এখন দোকান খুলি ল'ম কি কোৱা?
ভাল সেইটোও ভাল হ'ব আমি ধৰা ওচৰতে যদি আমি তেনেকুৱা দোকান এখন পালোঁ। তেনেকে আমি তাতে কাপোৰ কানিবিলাক অলপ চাদৰ-মেখেলা বিলাক কালেক্ট কৰিলোঁ বা আমি নিজেই বহি। ব'ব নোৱাৰিলোঁ আমি বেলেগৰ পৰা কাপোৰখিনি অলপ কালেক্ট কৰিলোঁ, কালেক্ট কৰি পেলাই তোমাৰ তাত দোকানৰ বিজনেচ এ তাত দোকান কৰি দিলোঁ পিছত আমি ভাল হেৰি হ'ব তেনেকৈ তেওঁ আমাৰ ভাল হ'ব সেইটো কৰিবও পাৰি তুমি সেইটো বেয়া নহয় সেইটোও পাৰি তোমাৰ দুইটা এইটোও পাৰি আৰু আমাৰ প্ৰথমতে ধৰা সৰুকৈ আমাৰ অনলাইনত তেনেকৈ ধৰা হেৰি হ'ব তাৰপাছত তুমি কাষ্টমাৰ পালা বা ময়ো পালোঁ। গাঁৱৰ কোনোবা পালো। যে আমি এনেকে কাপোৰৰ ব্যৱসায় কৰিছোঁ আপোনালোকক যদি দৰকাৰ হয় বা প্ৰয়োজন হয় আমাক ক'ব। আমি আপোনালোকক এনেকৈ দি দিব পাৰিম বা। কিবা এটা আমি কম বেছ কৰি দিম আপোনালোকে বেলেগৰ পৰা আমাৰ অলপ আমাৰ তাত কম পাব। আমি অলপ কম ৰেঞ্জতে দি দিম বুলি আমি। তেওঁলোকক অলপমান কমতে দি দিলোঁ। তেতিয়া অলপ আমাৰ ফালে বেছি আহিলে ধৰিলেও তাত অলপ ইয়াত। অলপ কম এনেকুৱা ধৰা ভালকৈ ল'ব বিচাৰিবও পাৰে।
সেইটো সেইটো আৰু কমকৈ প্ৰথম ষ্টাৰ্ট কৰিম তেতিয়া মানুহটো বহুত আহিব নহ তেতিয়াতো আৰু প্ৰফিট হ'ব আমাৰ। মানে বাহিৰত যোনটো দামতটো বেছি তাত ইয়াত অকণ কমকে দিম যাতে মানুহপিনে আহে বস্তুতটো লয়।
লয়, সেইটোৱে আমি ধৰা তাত যদি ধৰা তিনি হাজাৰ ইয়াত তাত আমি অলপ পঁচিছশ বা পাঁচশ তিনি হাজাৰ ক'ম কিন্তু কিবা কেইটা কমাই ছাব্বিছশ এশ সাতাইছশ মানত আপোনালোকে পাৰিব বুলি ক'ব লাগিব আমি
সেইটো সেইটো তেনেকুৱা কৰিব লাগিব।
আপোনালোকে সাতাইশ মানত পাৰিব আপোনালোকে লৈ ল'ব পাৰিব, তেতিয়া দুশ তিনি এশ কম পালেও আমাৰ ফালৰ পৰা বোলে আজিকালিও দুশ টকা ইয়াত কমে তাতো অলপ বেছিয়ে হয়। ইয়াত অলপ কমেই হয় আমি ইয়াৰ পৰাই লোৱা ভাল হ'ব বুলি ল'বও পাৰে।
ল'ব মানে মানুহ বহুত আহিব তেতিয়া কম এনেতো চাবা কম দামৰ তোমাৰ বস্তুত বহুত মানুহ আহে।
আৰু বোৱা কাপোৰটো বহুত বেলেগ হয় কাৰণ কিয় তোমাৰ কিনা ছেটবোৰতকৈ বোৱা ছেটটো মানুহে ল'ব বিচাৰে বা পিন্ধিব বিচাৰে কাৰণ মানে ভাল হয় ন পিন্ধিব গৰমত ভাল হয় সেইবিলাক পিন্ধব কাৰণে মানে সেইটো কাৰণে তুমাৰ ল'ব বিচা বিছাৰে‌ তুমাৰ সেইটো কাৰণে মই ভাবিলো তুমাক কলটো কৰি চাও, জানিবা দুয়োজনী মি আমি যদি কৰিব পাৰো বিজনেছটো তেনেকে আমাৰ মানে কি হয় অকলে হ'লে অকন অশুবিধা সুবিধা হয় দুইজনী মিলি আমি তেনেকে কৰিব বিচাৰিলে আমি তুমি কৰিব পাৰিবাটো।
কৰিম কৰিম মোৰ বাৰু আপত্তি নাই তোমাৰ মায়ে এনে কি কৰিছে দিছে ন নাই কৰিবলৈ
মায়েতো আমাৰ বৈ থাকে পুৰা তাত লগাই থাকে মায়ে কৈছে তুমি এনেকে কৰা কৰিলে এনেকে অনলাইন দিয়া নহ'লে তুমি এনেকে ক'ৰবাত যদি পোৱা তুমি এনেকে কাষ্টমাৰ লগাই দিয়া মই যিমান বৈ দিব লাগে বৈ দিম তুমি খালী কাষ্টমাৰ আনা তুমি খালী এনেকৈ বঢ়াই দিয়া এনেকৈ বুলি কৈছে এনেই তোমাৰ কৰিব দিছে।
পাৰি পাৰি তেন্তে প্ৰথম আমাৰ লগৰ প্ৰথম আমি হেৰি কৰিম ন আমাৰ লগৰখিনি ক'ম যে এনেকে। এনেকে আমি কৰিছো ল'বি নেকি তহঁতে তেনেকে ক'ম নেকি কি কোৱা।
ক'ব পাৰি তোমাৰ যদি তেনেকুৱা চিনাকি আছে মোৰ খিনি চিনি খিনিকো জনাই দিম যেনে এনেকে আমাৰ মায়ে তাত বয়, প্ৰায় খিনি‌টো জানে, জনা‌ খিনিয়েটো প্ৰায় নিছে সেইখিনিতো আকৌ আহিবই কিন্তু তোমালোকৰ দাৰ ওচৰত যদি কোনোবা তেনেকুৱা ল'ব বিচ পাৰে, কোনোবাই যদি তোমাৰ কয় মিচিং ছেট এনেকৈ মোক এযোৰ লাগিছিলে মিচিং ছেটবোৰ ভৰ ভাল লাগে বা বোৱা ছেটবোৰ ভাল লাগে তোমাক যদি তেনেকে কয় তুমি তেতিয়া ক'ব পাৰা যে, মোৰ লগৰ এজনী আছে তোমালোকে এনেকে কৰিব পাৰা তেওঁৰ আৰু, মই মানে লগৰজনী আৰু মই এনেকে মানে বিজনেছ কৰিম বুলি ভাবিছোঁ তুমি ক'ব পাৰা যে এনেকে আমাৰ লব পাৰিবা বুলি, তেতিয়া তুমি ধৰা কাস্তমা লগালা, ময়ো তোমাৰ ইফালে লগালো, আমি দুইজনী তেনেকৈ কৰিব পাৰোঁ। তোমাৰ ফালৰ পৰা যিমানখিনি পাৰা কৰিব পাৰা ন?
মই মোক মানে মানুহ এজনীক কৈছিলে তোমাৰ কেতিয়াবাতে কৈছিলে, এমাহ মান হ'ল নেকি আজি হা। মানে তোমাক কৈছিলে যে এই মিচিং ছেট এযোৰ লাগে মানে। আৰু মানে এনে মানে ভাল হেৰি কালাৰ ক'লা আৰু মানে তোমাৰ ৰঙা লাগে বে বেছি বেলেগ নালাগে, এই দুটা ৰঙৰ মানে মিচিং ছেত লাগে, কৈছে মানুহ মানে মানুহনে অকন ধনী ন, কৈছে মে পইচা ল'ব তিমানয়ে দিম মানে একো দাম ধৰি নকৰো তেনেকুৱা মানুহজনীক যোনে মান ভাল তাতে বয় আৰু ঘৰত বনোৱা, আৰু ভাল হয় যাতে, মানে সহজে ৰং তমো নাযায় আৰু বেয়াও নহ যতে
মিচিং ছেটযোৰ বাৰু ৰং নাযায় তোমাৰ, থাইলেণ্ড সূতা হয় সেইটো তোমাৰ ৰং নাযায়। আৰু প্ৰায় তোমাৰ কি হয়ক ক'লা আৰু ৰঙাটোৰ ফুলেই ভাল মানে কালাৰটোৱেই ভাল লাগে। তোমাৰ কলা ৰঙা যোৰে বেছি চেল হয় বাৰু বেছি আৰু গ্ৰীণ কালাৰটো হয়। তোমাৰ সেই দুটা তিনিটাত কালাৰে বেছি হয় আৰু ইমান এই বাকী কালাৰবোৰ ইমান মানে চেল নহয় বাৰু। আমাৰ এতিয়া আগতে যিমানখিনি নীলাটো? নীলাতো হয়, নীলাাটো হয়, মানুহে বহুত বহুত ধৰণৰ কালাৰ বিচাৰে, তেনেকা যদি তোমাৰ য, কোনো যি কালাৰ বিচাৰে আমি সেই ধৰণে সেইটো কালাৰে আমি লগাব পাৰিম, আমি বনাব দিব পাৰিম
অ', পাৰি পাৰি বাৰু তেতিয়াহলে আহ কেতিয়াবা ষ্টাৰ্ট কৰিবা?
আমি আমাৰতো তাতো এতিয়া ল মানে বৈ আছে আমি যিমান পাৰোঁ সোনকালে তুমি যিমান তোমাৰ যদি কাষ্টমাৰ আছে বুলি কৈ কৈছিলা, তোমাৰ লগৰ কোনোবা আছে বুলি কৈছিলা। তেখেতক তুমি সুধিব পাৰা কয় ল'ম বুলি তেতিয়া আমি ব মানে ববলৈ ষ্টাৰ্ট কৰি দিব পাৰিম, সোনকালে দিব পাৰিম।
অ', হ'ব দিয়া তেন্তে তেনে মই কাইলে তোমাক ফোন কৰিম ন।
তুমি তেনেহ'লে কাইলৈ ফোন কৰিবা, তুমি তেখেতক সুধি পেলাই ফোনটো কৰি দিবা ন।
উম, মই ঠিক আছে মই ফোনটো কৰি তোমাক জনাম, ঠিক আছে? হ'ব দিয়া।
ঠিক আছে হ'ব।